হ
হেল্ল শুনিছা নাই
হেল্ল' অ শুনিছো
অ
কি খাইছা
এ এনে আছো শুইছিলো অলপ শুই পেলাই হেইয়ে আহিছো অকমান
অঁ অঁ।
স
মই এনেই বহি আছোঁ মোবাইলকে চাই চাই অ
উম কা কালি মালিকলে আমাৰ মালিকলে কৰিছিলো নহয় ফোন। এ হেৰি ভাল ভাল নহলে।
অ', অ'। নেটৱৰ্কে নাপায়।
অ নেটৱৰ্ক অ ধুনীয়াকে নে টাইমত কাটিছোঁ আৰু কি হৈছে জানো?
অ চাজ দিব লাগে
মাৰ হে হে অ উম গাহৰি। তাই ভাত দানা-চানা নাইখোৱা কি হৈছে জানো?
অ', জ্বৰ হৈছে নেকি অ'।
জ্বৰ হৈছে হপায় দেউতাক আছে গা চাব লাগিব বুলি কৈছে। জৰ মোৰতো নহয়।
এ, অ', অ', অ'। ঠিকে আছে তোমাৰ চাহপাত চাহপাত চিঙা হৈ গ'ল নেকি?
চাহপাত চিঙিলো নহয় সেইদিনাখনি এ সোমবাৰ দিনাখনি ছিঙিছিলোঁ।
অ কোনে চিঙিলে হাজিৰা দিল ক কাৰবা কোনোবাই ছিঙিছিলে নেকি?
আহ হাজিয়া লগালোঁ বাগানীয়া মানুহক।
তই অহা আগদিনাখন নেকি?
অ আগদিনাখন যাম বুলি কয় আগদিনাখন আকৌ
অ যাব বোলা আগ দিনাখন।
আকৌ ছিঙিবলৈ নাহোৱা সৰু সৰুকে
তথাপিও পোখাই আছো পোখাই পোখাই আছো চাগে অ চাই থাকিব লাগে আৰু দলত হাবি চাবি হয় নেকি সেইবিলাকত
হাবি হয় আহি দৰৱ মাৰি দিয়ে যে।
অ, অ,
হেৰি বন মোৱাৰ দৰমাই দিয়ে।
অ এতিয়া আক সেইবোৰ ভাল অ এতিয়া ভালকে যাবি আকৌ এতিয়া হেৰি যে ঠাণ্ডা মাইকী বৰষুণৰ দিন পৰিছে যে এতিয়া এৱল সেইয়ে হাত চাত যাব
অহ ভয়ে লাগে উম ভয়ে লাগে
উম আগত ভালকে সেতক চবকে চাই ল'ব কব লাগে, তাৰ পিছতহে আছে
উম সেই এবাৰ নিজেই চিঙিম বাও এই মাখন তেতিয়াহে হেৰি চিঙিছিলে এবাৰ নিজে ছিঙিম এবাৰ দিলো আও বেলেগক এবাৰ দিলো নে চাৰিশ টকাত দিলো নহয় বেজ বেজাই গ'ল গে গাটো
তাকেহে তাৰমানে ইয়ালে আহিব লগিয়া আছিল কাৰণে তই নিচিঙিলি সিদিনা
অ', সেইকাৰণে নিচিঙিলো পিছদিনাখনি যাবলগীয়া আছি আছিল যে সেইকাৰণে নিচিঙিলো তাৰপিছতে হেৰি আৰু তাতে জোক ওলাইছিলে সেইদিনাখনি দাৱৰিয়া বতৰ কেইবাদিনো বৰষুণ দিছিলে নহয় সেইখিনিলে যাওঁতেনে একদম জোকে লেলেওকে আহিছিলে গাও ওচৰলৈ সেইকাৰণে সেই নিচিঙিলো উম তেতিনি যুক সেইকাৰণে নিহি নিচিঙিলো তাৰ পিছতে পিছদিনাখনি অ বাও ৰ'দেই দিলেগে ৰ'দ দিলে ভালেই চিঙিবলে জোখ চোন নাহে হ'লেও আকৌ সেই মন নগলে ছিঙিবলৈ দিলো একদম চাৰিশ টকা লাগে নহয় এইপিনে আঢ়ৈ টা সেত চিঙি হৈ গ'ল দেই আঢ়ৈ তাতে চিঙি হৈ গ'ল অ তাৰপিছতে কৈছো ত্ৰিছ টকা এটা কম কমকে দিম বুলি কৈছোঁ নেমানে নহয়।
লাগে আৰু।
বুজনীকি না-মানে মানে সিহঁতি আঠটা বজাত আহিব লাগে আঠটাতো নাই অহা চাৰে আঠটা মান বজাত আহিছেহে। তাৰপিছতে আঢ়ৈ তাতে ছিঙি হলেই আৰু পাতো ইমান। কে হেৰি নাওঁত আহি ভালকে নিছিঙিলেও।
উম সেইবোৰ ভালকে নিচিঙে বুৰ সোনকালে হেৰি কৰিবলৈ চাই।
সেইদিনাখনি যে সিহঁতি চিঙিলে আঠাইশ কেজি চাচোন আৰু সেইদিনাখনি মই অকলেই মানে আমাৰ। তাৰে অকনমান ছিঙিছে অলপ অলপকে তাৰপিছত মই অকলেই বিয়াল্লিশ কেজি চিঙিছো আৰু।
অ' তেতিয়াহ'লে সিমান হে হলনে সিহঁতৰ? অ।
ভালকে নাই ছিঙা সিহঁতি।
নাই চিঙা আকৌবাৰ সৰহকে ওলাব চাগে নিছিঙিলে নহয়। অ এতিয়া আকৌ সেইখিনি আকৌ থাকি যোৱা খিনি বুঢ়া হৈ যায়গে।
বুঢ়া হৈ যায়গে হ'লেও মানে সেই। এ এই হেৰি নহয় অলপ সৰু খিনি হিহতে চিঙিলা মানে অকমান ডাঙা ডাঙা আধা চিঙিলাই থৈ দিলে নহ।
অ' এবাৰ এনে কিমান তোমালোকৰ এনে হেৰিটো ওখটো কিমান ওখ?।
এ, হেৰি, বাগানখনক হেৰিটো? ঘৰৰ হেৰি পেটটো পায়গে, কেতিয়াবা কিছুমান এ আমাৰ। ঘৰ খন আকৌ সেই পেটতকে অকণমান তলতে এতিয়া বগীহঁতৰ হে সেইখন এইখন নেকি গেটখন। তাৰপৰা সেইখন মানে হেৰি অকমান ওখ সেই পেটতকে অকমান ওপৰত পাইগে আৰু।
অ' সেইটো অকমান ওখ।
উম।
হুম।
এইবাৰ তাৰমানে হেৰি সিহঁতৰ সেই বাগান কলম দিয়া মানুহে কৈছিলে। এই অকনমান তলত দিব লাগিছিলে সেইখন কাৰ বাগান তেনেকে সুধিলে তাৰ পৰা আমি ক'লো নহয়। তেতিয়া কৈছে তেতিয়াহ'লে তহঁতি কেইবছৰ কাৰণে লৈছ সুধিলে আৰু তেতিয়াহ'লে দুবছৰ। ৰ কাৰণে লৈছোঁ যদি হেৰি তেলত কাট-বাগান দি কাটি লাভ নাই ওপৰতে কাটি দিওঁ বুলি ওপৰতে কাটি দিলে আৰু।
অ' নহ'লে নিজৰে হোৱাহেতেন তাৰমানে বা হেৰি কেইবা বছৰ লোৱা হেতেনে সেইকেইখন। কমলা আহিলে জানো? এতিয়া লোকৰ কাৰণেহে সুবিধা কৰা হবগে জানে অ।
অ' লোকৰ কাৰণে হবগে যে সেইকাৰণে হেৰি নকৰিলে। পিছতে সেই। ওপৰতে কাটি দিলে।
অ যেনেকে আছিলে তাতে মানে অলপ কাটি দিলে আৰু।
অ' তাতে অলপ কাটি দিলে আৰু। নহ'লে হেৰি নিজৰ হোৱা হ'লে বা হেৰিত আৰু তলত কাট। দিলেহেঁতেন তেতিয়া ভালকে ওলালেহেঁতেন তাত।
এতিয়া আকৌ পাতটোহে লাগে আমাক প্ৰথম প্ৰথম মানে।
অ' সেইটোৱেই। পাতটো লাগে আৰু দুবছৰ ভিতৰত আকৌ সিমান পইচাটো ওলাব লাগিব। সেইকাৰণে পাত এবাৰ ওলাব মই চাবলৈ পাই গ'লহি। ওলাব। অ' পাটচ। পাইগল সি এতিয়াৰ ওলাব এইবাৰ।
উম, উম, এতিয়া আৰু দুদিনমান পিছতে চিঙিব হবই নেকি?
নহয়, কেইদিনমান লাগিব।
চাৰি পাঁচদিন লাগিব।
পাঁচদিন লাগিব।
অ' বলে উপৰে গছ আছেনে বেলেগ বেলেগ? ওচৰত অকমান ডাঙৰ গছ।
আছে চাহ-চাহ-ইমান ছাহ পৰা গছ নাইয়ে এই আৰু ওখ। ওপৰডোখৰহে অকল ছাঁ সিফালে তললেই ইমান হেৰি নাই অকণ। টকৌ গছ আছে, তামোল গছ আছে, সেইবোৰে কি চাহ কৰিব?
অ সেইবোৰ দীঘল দীঘল গছ নহয়
অহ, আৰু মধুুৰী গছ এজোপা আছে বাৰু। মধুৰী গছ এজোপা, চন্দন গছজোপা আছে কিন্তু সেইখিনিয়ে নহয় আৰু লাগিছিলে।
উম লাগিছিলে।
উম গছৰ পৰা এ অ গছ। বা বাগৰি যে যিবোৰ পানী পৰে সেইবোৰ পানীহে হয় নিকি সিহঁতলে তাৰমানে সেই গছৰ কাষত। থকা মানে যিকণত নহয় সেইকণত বহুত ধুনীয়াকে পাত ওলায়।
অ হ'ব পাৰে নহলে এ অ নহলে আঁতৰি যায় পানীটোৰ মানে
অ হয় ন। এদম ঢেৰ পানীও নালাগে নহয় সিহঁতক অলপ অলপকেহে লাগে বাগানত চাহ গছত, । সেইকাৰণে এঢলীয়া মাটিত কয় বুলি নকয় জানো। কিন্তু সেই গছৰ বাগৰিকনত মানে, সময়ত নহয় লাহেকে পিছতো আহি থাকে যে এই পালো টোপালকে। সেইকাৰণে ভাল হবাই
ৰুব পাইছিলো হলে গছৰ গুৰিত অকণ বেয়াহে হয় নহয় তাত আকৌ ধুনীয়া আছে সেই তেনেকুৱাই মাত হেৰি লাগে। আনিলো
মই সেই তেনেকুৱা নিচিনা
সেনকা পানীটো এই বাগান বিলৰ পানী, পানী ওপৰ পৰাহে এনেকে ফিফিকেহে দিয়া দেখো বৰষ সোনৰ নিচিনাকে পাত উলাই
অ পাতলাকে দিয়ে। অ তলত নহলে দিব পাৰিলেহেঁতেন গুৰিত গুৰিত নিদিয়ে বত সেই পানী পাততোত পৰি পেলাই মানে তললৈ যিকণ যায় সেইকণে ভাল।
পাতটো অকল মানে দৰকাৰী যে সেকানে পাতটো চাফা হৈ যায় আৰু ধু
অহ, অহ,
মাত্ৰ হেৰি হৈ যায় তেনেকুৱা,
সিবাৰ ছেভেন্টি কিমান কেজি ওলাই পেলাই এইবাৰ যদি দিয়া অকল আঠাইশ কেজি ওলাই কি হ'ব বাৰু,
অ অ
চ তাতকে আগবাৰ দুদিন ছিঙিছো, কঠীয়া ডাঙৰ নাই হোৱা অহ সেই গোটেইখিনিতে সিহতে আঠাইশ কেজিহে উলিয়ালে।
আজি কও বুলি এ কৰিলে। উম কাৰোবালে টোপোলা দি দিলে বা সেইজনি
নাই নহয় কোনো।
তেনেকে দিব নোৱাৰে।
এইখিনি নাই আকৌ কোনো। তেনেকে দিব পৰাকে। উম, আৰু বেলেগৰ পৰা চিঙিলে গম পাও নহয়। কঠিয়া চোৱাগে নাই। হে অ অকণমান ডাঙৰ হৈছে চাগে পাঁচ আঙুল ছয় আঙুল মান হৈছে চাগে চাগে, চোৱাগে নাই। য়, অ হাঁহে খোৱা নহয় বৰষুণে, ঠিকছে বৰষুণে খুন্দিলে সেইদিনাখনি। কঠীয়া পৰা দিনাই, ঠিকছে দিলে বৰষুণ। বৰষুণ দি পেলাই সেই ধৰ সেই গাঁত গাঁত কৰি পেলালে। লো খানি খানি দিছিলে পানী। পানী খিনি ওলাই যাবলৈ। ওলাই, উম সেইকণ সেইকাৰণে তেনেকুৱা থোক খাই থাকিলে। তাৰমানে সেই সেইকণ থকাকণ উটি গৈছিলে
সেইদিনা অ সেইদিনানৰ ভিডিঅ' এটা দেখিছিলো মানে মাজে মাজে তেনেকুৱা হৈ।
অহ
হৈ জেওৰা দিয়া ভিডিঅটো যে
অ জেউৰা দি আছিলে যে কাষতে সেই হেৰি দুৱামুখকণ মাৰি দিছিলে আকৌ।
অ উ উম
ইমান ধুনীয়া হা আছিলে এ ধুনীয়া ধুনীয়া হবৰ হ'লহেতেন ন সেইকণ।
অ ধুনীয়াই হল তেনে তাৰপিছত এতিয়া বেমাৰ ভাল হল নাই ভালকে
ভাল হ'ল বাৰু ঘুৱা পকা কৰিছে নহয় ভালেইচে চাগে
অ
উ অলপতে খং উঠে আওঁ দৰৱ বোৱা খাইয়ে আছে এই বহুত দিনৰ কাৰণে একৈশ দিনৰ কাৰণে এটা দিছে সেই লিকুইড পানীৰ লগত মিহলাই মিহলাই খাব লাগে সেইটো খাইয়ে আছে
অ গা ধূ ইব লাগে সেইবিলাক
উম সেইটো খালে মানে একেবাৰে ভাল হ'ব চাগে অ
উম
কন্তু বাই বাই হৈ থাকে একেটাকে এমাহৰ পিছতে হ'লেইচোন উম
পেচাপতো কৰিব লাগিলে নপই নেকি চাগে লাজকৈ কৰে চাগে কোনোবা মানুহে দেখিব বুলি
উ এই তান লাজষ্ট কৰা জানো ঘৰত দেখোন কোনোবা পিছফালে থাকিলেও ন লাাজ কৰা জানো পিছফালে শু কোনোবা থাকিলেও দেখোন কৰিয়ে দিয়া ছাৰে
অ তেতিয়াহলেনো কেলে জানো পানী বোৰে কম খাই চাগে হয় পানী খাই দিলে ধুনীয়া আমি বুলি কৈ দিবি
ত
পানীহে পানীহে চেহেৰা ধুনীয়া কৰে বুলি মেন ধুনীয়াই অ
পানী খাই খাই আহি ছাল নিয়া হয় বুলি ক বগা হয় বুলি ক'ব লাগে
অ আও এতিয়া বুলি ৰ'দ দিয়া দিন নহয় বুলি অ এতিয়া ৰ'দ তেতিয়া দিন নহয় বোলে হে পানীতো শুকাই শুকাই বলাই নহয় ঘামে সেইকাৰানে পানী খুব খাব লাগে পানী খালে মানে পানী খালে ৰ'দে নুপুৰে চান বান নহয় অ তেনেকে কম
উম
অ এনেও বা পানীৰ সেই আকৌ লেট্ৰিন অ লেট্ৰিন খুলচা নহলেও হেৰি হয় আক
লেট্ৰিনটো বাৰু হেৰি কৰে বাৰু লেট্ৰিন হে ৰাতিপুৱা কৰে কেতিয়াবা আকৌ দুপৰীয়াও কয় দুপৰীয়া মানে আবেলি সন্ধিয়া ৰাতি মানে হোৱা গা ধোৱাৰ আগতো কেতিয়াবা কয় খালি ইমান নহয় সিহঁতক ককাই এ হঁতে বহুত কয় দিনটোত কেইবাবাও কয়
বেতাই হাত চাপৰি বজাই আছে
বাই দিয়া উত
উম ভৰাব ওঠৰ ভিতৰত ওঠৰ ভিতৰত ভৰাই দিব
উম উওম উম ঠিক আছে তেনেহলে
অ
অ কি কেই দেই
এ অ
উম